অ' শুনিছা। অ শুনিছা অহ শুনিছা অহ। অ' মই ভাইছো কি কৰি আছা?
আঁ নাই এনে বহি আছো তুমি কি কৰি আছা?
উম' ময়ো এনে বহি আছো আৰু এই বৰশী পাম বুলি ভাবিছো আৰু এতিয়া।
অ' তাছত-
তাপিছত বৰশী বাম আৰু অলপ টাইম। হুম'
দিনবৰ কি কৰিলা?
দিনটো মানে কেনেকুৱা গ'ল, অঁ পোৱা উঠিলো উঠি কিনতে আমাৰ- মোক হাত ধুই মেলি মই চাহ পানী খালো খাই উঠি এতিয়া শুলো অলপ টাইম মানে শুলো এনেই। টোপনি টোপনি লাগিছিল ৰাতি শুৱাত দেই হৈছিল, ধিলেদি অলপ- অলপ টাইম থাকিলো এনেই থাকিদি অলপ চাহ তাহ এতিয়া বৰশী বাম বুলি আহিছোঁ আৰু। বৰশী বাই দুটামান মাছ পালে। উম' বাহিৰত মানে গধূলি যাম বুলি ভাবিছো আৰু এপাক। ওলাই এনে তুমি তুমি কি কৰি আছা?
বাহিৰত যাম মানে অলপ কিবা কাম বোৰ এনে বহি আছো অলপ কিবা কামবোৰ আছে অলপ। ঘৰত যাম মানে ময়।
অঁ'
তুমি কামবোৰ আছে কামবোৰ শেষ কৰি আহিব পাৰে।
এই আৰু মানে কেনেকুৱা কামবোৰতো আমাৰ শেষে নহয় ন ল'ৰা যোৱা লৰা মানুহ যে- তেমিয়াল।
থাকে আৰু মানে সেষে নহয় কিবা না কিবা কাম আহি থাকে আৰু। এটা কাম হলে এটা কাম হৈ থাকে এটা কাম হলে এটা কাম হৈ থাকে আৰু।
হয় হয়। ঠিক এনেদৰে চলি থাকিবে লাগিব আৰু। পিছে ভাত পানী খালা?
অ', ভাত পানি খালোঁ, খালোঁ, খালোঁ তুমি খালা?
মই মোৰ দেৰি হ'ল আৰু অলপ খাবৰ মানে কি এৰে খালা পিছে ভাত।
অ', কি ক'লা?
ভাত কি কিহেদি খালা।
দালি আলু নাই খালোঁ।
অ', ঠিকে।
তুমি কি খেলা খালা?
মই দালি আৰু তাৰপিছত এইফালে কি খালোঁ এইটো অ আমাৰে মানে মাই বনালে এই কি বুলি কয় আমাৰ এইটো যোনটো কৰ্দে টেঙা বুলি কয়। কৰ্দে টেঙা আৰু মানে মায়ে, মায়ে পোৱা নিচিনা ঘৰতে খালটোত অলপ বৰশী বঢ়া পাইছিল আৰু বঢ়া বতে মাছ পাইছিল তাৰে আঞ্জা কৰ্দৈ টেঙা ৰে আঞ্জা বনালে আৰু আলু ভাজি।
খালোঁ আৰু কিনো।
অ দিনবোৰে কিমান বাৰ মানে দিনবোৰত কিমান পাৰ ভাত খোৱা মানে দিনবোৰ কিমান পাৰ ভাত
নাই ন ন ন আমাৰ তিনি বাৰএ য তিনো বাৰ তাৰমানে আমাৰ তাৰ মানে মানে কিছমান মানুহ এনেকুৱা থাকে ন মানুহ মানে কিছুমান নহয় আজিকালি এনেকুৱাই হৈছে ডিনাৰ টাইম ব্ৰেক ব্ৰেকফাষ্ট বা পুৱা ব্ৰেকফাষ্ট কৰে তাৰমানে ব্ৰেকফাষ্ট চেকফাস্ত আমাৰ নাই আৰ তিনো সাজে ভাত বা চাহ চাহ থাকে আৰু মাজতে তুমি এনে কেইবাৰমান খোৱা?
মানে মই খাইছোঁ মানে এবাৰে খাৰো মানে এনে কিতাপত দুইবাৰ খালো নাই এবাৰ দুবাৰে খোৱা হয় তিনবাৰ মানে খোৱা নহয় এনে এবাৰ দুবাৰে খাই থৈও আৰু মানে কেতিয়াবা এবাৰ খালোঁ কেতিয়াবা দুবাৰ খালোঁ আৰু মাজে মাজেটো হৈ থাকে তোমাৰ চাহ চাহ খালোঁ নহলে কিবা বাহিৰৰ কিবা আনি পেলাই কিবা খালোঁ এনেকা বিস্কুট এ চিপচ
খোৱা যাই থাকে আৰু মাজে, মাজে মানে কেনেকুৱা যেতিয়া ওলাই যাও আৰু হেটো ক'ৰবাত কিবা খালোঁ কিবাৰ
মানে শৰিলৰ লগৰ লগত গলো ই কলাক কি অমুক খাৱা খালো আৰু দিনটো মানে কাট
ও সেইটোএ দিনটো খোৱাতে থাকে আৰু গমেই নাপাই কিনেকা
অ', এইটোতে চলি যাই থাকে আৰু। মানে আৰু মই অভাৰ খাই লৈ যি হয় আৰু
অ', আছে এনে নিৰামি
কি?
নিৰামিছ মিৰামিছ মানে তুমি সপ্তাহত এনে কিমানবাৰ খোৱা
সপ্তাহটোত মানে আমাৰ সপ্তাহটোত মানে মই আমাৰ আমাৰ পালা যায় নিৰামিষ মানে আমাৰ যোনটো বাৰপালা বুলি কয় ন আমাৰ অসমীয়া ভাষাত আমি মানে এনেকৈ কওঁ না বাৰ পালাতো আমি মংগলবাৰতো, অ' মংগলবাৰ নহয় সোমাবাৰতো পাৰো আৰু।
মানে আমাৰ
আমাৰ মানে মই ম আমাৰ ঘৰৰ মানুহ গোটেই কেটাই সোমাবাৰটো পালে আৰু আমাৰ দাদাই যে আমাৰ মঙংলবাৰটো পালে, মঙ্গলবাৰতটো মানে আমাৰ হনুমান জিৰ বাৰ বুলি কয় ন সি মানে অলপ হনুমানক ভাল পায়, সেইকাৰণে হনুমান বাৰটো পালে আৰু। ঠিক আছে তুমি এনে কি কোনটো বাৰ পালা বাৰ পালা নে এনে না নাপালা?
অ' পালো অলপ মানে কৰা হয় মানে বৰ এনেকে মানে কিবা হয় সপ্তাহ মৰাম আছে প্ৰথমে তোমাৰ আহ, যেনে চা খালি তোমাৰ ৰবিবাৰে খোৱা হৈ যাবি ৰবিবাৰে খোৱা হয় টাইম বোৰ নাথাকে না অকলে থাকা হয়, বনোৱা টাইমো নাথাকা হৈ যায়। টো মানে দিনবোৰত মানে সপ্তাহত টাইম এত পাওঁ নহই কামবোৰ কোনে কি বনালে? মানে আগত কামবোৰ নাথাকে না এনে বহি থাকো। হয় যায় টো বি বাৰ আৰামত আনি পেলাই মাংস, মাছ বনাব পাৰোঁ। আৰু
সেইটোৱে সেইটোৱে।
মানে বনাব টাইম লাগে না, চব্জি বনাব কি হয় মানে বনাৱাত টাইম নালাগে, তোমাৰ চব্জি কাটা, ধোৱা, চিলাই সেইবিলাকতে টাইমবোৰ যাই, তোমাৰ চজ্বি বনোৱাটো আধা ঘণ্টাতে হৈ যাব। কাটা মিলাই এইটো চব কৰোতে এঘণ্টা মান গুচি যায় আৰু চব্জি থোৱা আৰু কিবাকিবি কৰা যায়।
মানে কেনেকুৱা তুমি এইটো ক'লা যে আধা ঘণ্টাত হৈ যায়, আধা ঘণ্টা ধৰিলে কিন্তু সেইটো আজ্ঞা ভাল নালাগে মানে। মানে কিছুমানে ভাবে আৰু মই মানে মই যিটো জানোঁ নোৱাৰো, আমাৰ আঞ্জা পাচলি বনাৰ মই যোনে অলপ চলপ বনাব জানোঁ ন। মানে কেনেকুৱা তুমি আঞ্জা পাচলিত যিটো তুমি মানে যোৱাৰ, আমাৰ আজিকালি যিটা মানে মছলাৰে সোৱাদ বুলি কওঁ আমি, কিন্তু যদি তুমি আঞ্জাটোৰ উতালতটো ভালকে মাৰিব পাৰা না মানে মানে আঞ্জাটো উতলোৱতে সোৱাদ বুলি কয় মানে আমাৰ মাহত আহুন তুমি তুমি যিমান উতলোৱা উতৰ হিচাপে তোমাৰ আহিব আৰু মানে আৰু তুমি যদি আমাৰ মানে আমাৰ আইতা এটা মমাঠৰ আইতা বুলি কও আৰু মোমা মোমা বুলি মোমা মানে সেনেকৈ যি হোৱা আন্জাবোৰ আৰু পইচাৰবি এইটো ক'লা যে এইটো মানে এনেকুৱা মানে বস্তু এখন বনালে মানে এইটো হয় যে তুমি আন্জাবোৰ কাক কটোতে বাছটে আছে লওঁতে বহুত টাইম লাগে আৰু সেইটো বাৰু মইও ভাবো আৰু বনোৱাত হয় এইটোকে আৰু পিছে তুমি এতিয়া কি ক'ত আছা?
নাই নদ নাজানো ঘৰি গছ ন ন ম অ' তোমাৰ যেনেকুৱা যে তুমি খাওঁ খাওঁৰ বিষয়ে যেনে কথা বতৰা হৈ আছে। তুমি যেনেকা খাৱাৰ বোৰৰ মানে তুমি কি খাৱাত কি ভাল লাগে চব পৰা ভাল
মই মাংস ব্ৰইলাৰৰ মাংস। মোৰ আৰু ফেবাৰেট আৰু মানে আমাৰ আৰু ব্ৰইলাৰ ও ভাল পাওঁ কিন্তু, মানে আৰু গাহৰিতোও বেয়া নাপাওঁ কিন্তু গাহৰিতটো আমাৰো অসমীয়া মানুহ মানে অসমৰ মানুহতটো ফেভাৰেট ন?
অ মানে খুনল থাকে মানে খুনল যেনেকা থাকে ন কথা যেনে কোৱা হয়
তুমি এনে কি ভাল পোৱা?
অ মই মানে মানে খাৱাতো মানে কিবা নাই মানে মানে মই চব বস্তু খাই ল মানে কি বটৰ চিকন আৰু পনীৰ কা মছালা এনেকা। তুমি মে মান কি মানে মাংস ব্ৰইলাৰ কি বনাব উ বেছি ভাল লাগে মানে কেনেকা বনাই লে
দাইৰেক এনে নৰ্মেল মই মানে মিছা নকওঁ আৰু মই স বাটাৰ চিকেন টো খাই পোৱা নাই এ এনে আমাৰ ঘৰত যেনেকৈ নাপে বাকী
অ নৰ্মল ফলত তুমি হয় যে নৰমখল বনালে বিয় বহুত ভাল ত মান মাৰ কি কি হয় তোমাৰ যেনেকা নৰৰ্মেল খু বনালে তুমি এইটো আহ মছলাখন ভালকে দি একদম ভাল হয় আৰু মানে হয় মই নৰ্মেলে বনাওঁ ঘৰত মানে বনালতে ঘৰত বনাওঁতে সিহতে মানে নৰ্মেলে বনোৱা হয় ইহতে বস্তু কি কি আনিম কি নানিম এনেকুৱা হয় না, নৰ্মেলে বনাই খোৱা যতে থাকাৰ টাইমত ন ষ্টেটখন ভাল উঠি আহে আৰু
তুমি কলা যে বাটাৰ চিকেন টো খাই খাই ভাল পোৱা, সেইটোতো আমি ডাইৰেক্ট মানে সোৱাদটো আমি ঘৰত বনাই সেনেকুৱা খাব নোৱাৰো ন? বাটাৰ চিকেনটো আমি কিনি আনা কিনি আনি খোৱা যায়। আৰু মই ম মই মানে এনেকুৱা ভাবো আৰু মানে মই এইটো এইটো বস্তু ভাবি আৰু মই নাখাওঁ বাৰু। মানে কেনেকুৱা তাত কেনেকৈ ৰান্ধিছে বাৰু ৰান্ধাটো ভালদৰে ৰান্ধে কিন্তু বস্তুতটো ফ্ৰেছটো নহয় ন? তাতে হোটেলত ৰন্ধা বস্তুটো চাৰি পাঁচ দিন আগতে আনি থৈ দিয়ে বা ফ্ৰিজত থৈ দিয়া হয়। এইটো মই আৰু ইমান ভাল নাপাওঁ মানে ঘৰত বনাতো আৰু আমাৰ ফ্ৰেছ মাংস কাটি আনে বা অলপ লক ৰান্ধে ৰকলক খাওঁ আৰু বা আমাৰ মায়ে বনালে মচ তাতে মানে কেনেকুৱা ‌কোৱা আমাৰ বাকী বেলেগ নকওঁ মছলাটো বহুত দিয়ে আৰু। হোটেলৰ আঞ্জাবোৰত ব আৰু এইবাবে আৰু হোটেলত বনালে বা এই পনিৰ বা বাটাৰ চিকেন এলাখন বনালে আৰু আমাৰ মানে কি বুলি কয় এইটো অ আমাৰ মছলা পাতিতো বহুত দিয়ে আৰু। আমাৰ ঘৰত বনালে আৰু নৰ্মেল টাইপ বনাই আৰু সেইবাবে খাইত লাগে আৰু মই ভালো পাওঁ বাৰু। আমাৰ কাৰণে হেল্ডি হয় আৰু। সেইটো ভাবো আৰু। মই তুমি কি ভাবা নাজানো বাৰু।
হয় ময়ো মানে তোমাৰ যেনেকা কলে বিলাক মানে যেনেকা বা বাহত খালে মানে তো তুমি গম নাপা ন যেনেকা হয় কি বনাইছে, কি বনাই নাই, কেনেকা বনাইছে, চাফা কিমান আছে চাফা কিমান নাই। য়া ঠিক আছে তুমি মান বাৰত খালে গম নাপাইা মে তুমি কেনেক বনাইছা
হয় হয়
আৰু গম পা তুমি কেনেকা বনাই আছে কেনেকা চাফা কৰিছে চাফা কৰো এনেকা, বাহত বনাইলে তুমি দেখা নাপাৱা হয় কি? মাংস ভাগি দূষণ ধোৱা নাই হাত দূষণ ধোৱা নাই চৌ চৌ তোমাৰ যেনেকা কিচিন বিলাকত কক্ৰচ ঘুৰে চোৱা ঘুৰে এনকা আদা আদা খাই খাই লয়। ইটো বানাইছে নে কি ন ত কি কৰি আছে, গম নাপাওঁ বস্তুটো
কিছুমান এনেকুৱা ধৰ কেনকা এনেকুৱা ৰেষ্টুৰেণ্ট থাকে মানে চাৰি পাঁচ দিন মা মানে বস্তুতটো ফ্ৰিজত থৈ দেই দিম মা মানে ব্ৰইলাৰ মানে ৰান্ধা বস্তুটো ফ্ৰিজত নথায় বাৰু, তোমাৰ তাৰে চিকেনটো আনিলে চিকেনটো ফ্ৰিজত থলে সেইটো বস্তু আমাক দুই চাৰি পাঁচ দিন মান ফ্ৰিজত থৈ কিনে তোমাক ৰান্ধি দিলে। সেইটো আমি খাওঁ মানে বস্তুটোতো ফ্ৰেছ হৈ নাথাকে ন অ শেহত থোৱাৰ পিছত। এইবোৰ কাৰণে আৰু মই ঘৰতো বেছি ভাল বুলি ভাবো আৰু। পিছে তোমাৰ লগত অলপ কথা পাতি ভাল লাগিল বাৰু।
হা কি কলা? অঁ ঠিক আছে ঠিক আছে, আঁহ ভাল লাগে তোমাৰ লগত কথা পাতিব দে ধন্যবাদ দে।
হয়, ধন্যবাদ।